শুনা পাইছ
অ', শুনি আছো শুনিছ নাই।
মই শুনিছো কি কৰিছো।
দেই এনে বহি আছো ৰুমতে ফেন চলাই গৰম যিহে দিছে কালিতকৈ আজি বেছি গৰম ন আজি বহুত দিছে গৰম বহি আছো ফেনৰ তলত বহি আছোঁ দেৰিকে গৈছে নি কথাটো
না অলপ অলপ
নাই, নাই অ', এই হেৰি খিৰিকি চিৰিকি খুলি লৈছো দৰ্জা চজা খুলি লৈছো তাৰিছত বাহিৰৰ পৰাও হাৱা আহি আ তাৰ হেনো লগাই থৈ দিছো তেনেকে বহি আছো কালি, কালি খালো ন আজি খোৱা নাই আৰু কালি শুই দিলো তাৰপিছত তোৰ
আহ,
তাৰ পিছত এ গৰু সোমালে গৰুৱে কঠিয়া খালে ঘৰতে পাই থৈছিলে কঠুৱ কঠীয়া সে গালি খালৈ সেইকাৰণে আজি হোৱা নাই আৰু বহি আছোঁ সেইকাৰণে
এ, হেৰি এইটো কি বুলি কয় তহঁতো এতিয়াাতো বিলৰ টেনশচন কৰিবলগীয়া কথাই নাথাকে হয়ানে
বিলৰ?
কাৰেণ্ট বিলৰ
কাৰেণ্টৰ বিলৰ এই আমাৰ এতিয়ালৈকে চলাৰখন এক্টিভ হোৱা নাই কালি পৰহি মানুহ আহিছিলে মানে আমাৰ ঘৰ ওৰতে লগাবলৈ চলাৰ লগাবলৈ আহিছিলে মানুহকেইটা আমাৰ ঘৰত যোনকেইটা লগাইছিল ছিলে মানে সিহঁতে ক'লোঁগৈ মানে সিহঁতে কৈছে সিহঁতৰ ফালৰ পৰা চব কৰি দিলে সিহঁতে ফোন কৰি মেলি চালে আৰু তাৰপিছত সিহঁতৰ অফিচৰ ফোন কৰিলে তাৰপিছত আকৌ আমি যোনটো মানে এজেণ্টক কৈছিলো ন মানুহ মেইন মানুহ তাৰপা তাকো ফোন কৰিলে কম্পিউটাৰত মানে বস্তু কেইটা চালে এৰালৰ পৰা চব অ'কে হৈ গ'ল টো মানে এ পি ডি চি এলত বস্তুটো কৰি দিয়া নাই মানে সেইকাৰণে দুদিনমান ৰাখিব দিছে দুদিন বা তিনিদিনৰ ভিতৰত হৈ যাব বুলি কৈছে এই এপটো বোলে হেৰি গ্ৰীণ হৈ যায় এতিয়া মানে এক্টিভ হ'ব পাৰে আৰু তাৰপিছত তাক ফোন কৰি দিলে সিহঁতে ইয়াত হেৰিটো উঠাই থ যাব মানে তেতিয়া টেনশ্যন নাই তপ কৈছে মই সুধিলো মানে হেৰি ৰিচাৰ্জ কৰিব লাগিব নাই বুলি তাৰপৰা হেৰি কৈছে। এ- এমাহ এশ টকা মান বা দুশ টকা মান ৰিচাৰ্জ কৰিব লাগিব তাৰপিছত নালাগে এনেকে বুলি কৈছে। আমাৰ লগৰ যে এই দীঘলকে এটা আছে সিহতৰ লগাই থৈ। ছে নহয় হেৰি কৈছে মানে এতৰ এতিয়া আহ কিমান কিলাত তিনি কিলাত নহয় জানো তই দুই কিলোৱাত ইউজ কৰিলে বাকী টো লৈ যায় ন এ পি দি চি এল এ তাৰ বাবদ তোক মানে। পইচা দিব সিহতৰ মানে এতিয়া পোন্ধৰশকে পাই থাকে তোৰ ই এম আই টো সিহতৰ গৈ থাকে। তাৰ পৰাই তাৰ পিছত আৰু মানে তোৰ কাৰেণ্টৰ বিললৈ সেইটো মানে গৈ থাকে।
অ, মানে কি - কি মানে এতিয়া সেইতি মাহে পোন্ধৰশকে পায়।
অ, পায়। খালি তই ষাঠি হেজাৰ লোন এটা মাৰিব লাগে আৰু সেইটো মাৰি ললে তাৰপিছত তোৰ বাকীকিতা পইচা নিজৰ আৰু।
এইটোয়েটো এতিয়া ই এম আইটো মাহে কিমানকে পৰে?
সিহঁতৰ দ'চ বছৰ কাৰণে কৰিছে দ'চ বছৰ কাৰণে পাঁচশ টকাকে দিছে আমাৰ তোৰ হেৰি কৰিলো আমাৰ অ', সিহঁতৰ মাহে পাঁচশ টকাকে দিয়ে।
অ', তেতিয়া দেখোন সিহঁতৰ প্ৰফিটে আছে দেখোন টো এ মাহত যদি পোন্ধৰ যদি ইনকামে হয় পাঁচশ দিব লাগে, এহেজাৰ দেখোন ডৰেক্ট নেট প্ৰফিট হৈযাই দেখোন।
অ, প্ৰফিট সেইটো প্ৰফিতে আকৌ দ'চ বছৰ কাৰণে দি থাকিব লাগিব, আমাৰ সেইটো কৰা নাই মানে আমাৰ ডাইৰেক্ট দুইবছৰ তোৰ মানে মানে চব ছাব্বিছ মাহ মানতোৰ কমপ্লিট কৰি দিছে, আমাৰ তেইছশ পঞ্চাছ টকা নে কিমান টকাকৈ আহে বস্তুটো?
তই মোৰ কথাটো শুন।
অ', ক
ত সিহেতিটো দশ বছৰৰ কাৰণে লওক বা বিশ বছৰৰ কাৰণে তৈ এতিয়া চ'লাৰটো দশ বছৰৰ কাৰণেতো মাহে মাহে পোন্ধৰশ পোন্ধৰশ দি থাকিব ন?
অ', দি থাকিব।
সেইটো সিহঁতৰ ডাইৰেক্ট নেট প্ৰফিটে হৈছে দেখুন তোৰ।
অ', প্ৰফিট হ'ব আমাৰো প্ৰফিটৰ হ'বতো আমি এতিয়া দি ল'লে আমাৰ পিছত সেইকেইটা পইচা পায় থাকিম।
অ', অ', সেইটো হয় অ', মানে চলাৰটো লগালে ইমান এটা লোকচান নহয় হয় নাই?
লোকচান নহয় মই আৰু এটা জেগাত সুধিলো মানে তোৰ সেইদিনাখন ৰূপজ্যোতি হতৰ অ, এইটো কি কয়? উম, আমাৰ পেটুৱাদা যে অ, তাৰ লগত গৈছিলো মানে সিহঁতৰ কাৰোবাৰ কিবা আছিলে তাত গ'লো। তোৰ তাত সুধিলো সেইটোও লগাইছে মানে তাপা কৈছে তোৰ বস্তু বস্তুটো লগালে প্ৰফিতে আছে এনেই লোকচান নাই সিহঁতৰ মানে প্ৰথম এইটিফাইভ এটা দিয়ে ন পইচাটো পইচা প্ৰথম সেইটো তই মানে উলিয়াবও পাৰ বোলে তই বোলে কাটি দিওঁ বুলি ক'লেও কাটি দিব পাৰ। সেইটো আমাৰ মানে সেইটো হি কৰিলে আমাক পইচাটো নালাগে ন এতিয়া। সেইকাৰণে আমি কি কৰিলো ডাইৰেক্ট মানে কটাই দিলো পইচাটো যদি উলিয়াই আনিলেহেঁতেন সেইটো এক্সটা অ', ক।
অ', ক কচোন ক ক।
এতিয়া যদি এইটটিফাইভটো আমি কটাই নিদি যদি উলিয়াই আনিলো হয় ন। সেইটো সেইটো মানে আৰু এটা বেলেগ ইণ্টাৰেষ্টত সেইটো ঘূৰাব লাগিব তোৰ লগতে আকৌ ষাঠি হাজাৰটোও ঘূৰাব লাগিব সেইটো কথা মানে।
নহয় এতিয়া চা দেই কেছটো এনেকুৱা তোৰ মানে চলাৰটো লগালি হয় নাই। তোক তোৰ প্ৰত্যক প্ৰথ এই ষ্টাৰ্টিঙত প্ৰথমতে তিনি কিলোৱাতটো মানে সেই এই চ'লাৰটো উৎপাদন কৰিলে
অ',
কি কমি তাতেও উৎপাদন কৰি কৰি গৈ থাকিবহি।
অ', তিনি কিলোৱাতে কৰি থাকিব তই বোলে দুই কিলো ৱাত ইউজ কৰিলি
নহয় নহয় পিছলে নহয় পিছলে উৎপাদনটো কমি কমি গৈ থাকিব নেকি মানে ধৰি লও পিছলে চলাৰটো ইমান এ এ জেনেৰেট কৰিব নোৱাৰে আৰু।
নাই নাই নকমে তেনে সিমানটোৱে থাকিব যিমানটো আছে সিমানটোৱে থাকিব।
অ', তেতিয়া দেখুন এইটো এই এইটো
প্ৰফিট আছে লগোৱাটো খালি ষাঠি হাজাৰ টকা এটা তো। হেৰি কৰিব লাগিব ইনভেষ্ট কৰিব লাগিব বস্তুটো।
নহয় তই এতিয়া দেখোন এই তো দীঘল লগৰটোৰ নিচিনাকে লগোৱাই ভাল দেখোন তেতিয়া
অ, তেনেকেও লগাব পাৰু নহয় আমাৰ আমাৰো পইচা পাম নহয়।
শুনিছনে নাই।
গম পাইছো আমিও পইচা পাম নহয় হেল্ল', শুনি আছো।
মই কথা দন্তটো তহতি এতিয়া উম, মোৰ ই এম আই টো বেছি বেছিকে দিব নালাগিব জানো। কিন্তু এতিয়া ধৰি - ধৰিল - ধৰিলো তহতি মন্থলি ই এম আই টো নিজে দিব লাগিব এতিয়া কিন্তু এ দীঘলা টোৱে মানে তোৰ ডাইৰেক্ট এ মানে চলাৰৰ পইচা চলাৰকে দিছে ন আৰু। নিজৰ কাৰণে পইচাটো ৰৈছেহে তাৰ।
অ, ধৰিছে বাৰু।
নহয় মানে মই এইটো কথা কোৱা নাই মানে সিহতৰ এতিয়া ইনকামতটো মানে তটো কম হ'ব কি?
কিন্তু প্ৰফিট সিহতৰ বেছি প্ৰফিট হৈছে গম পাইছেনে এহতিতে মানে সেইটো কাৰণে মাথা মাৰি থাকিব নালাগে মানে পইচাটো কাৰণে আমাৰ এতিয়া যেনে একে মাথা মাৰি থিব লাগিব ন তোৰ বস্তুটো উম,
মই সেইটোকে কৰলো কৈছো ন তোক সি মাথা মাৰিব নালাগে ডাইৰেক্ট তোক পোন্ধৰশ পাব তাৰপৰা পাচশ টকা কাটি এহেজাৰ টকা সিহতৰ মানে ৰৈ যাব ন।
আহ, ৰৈ যাব বাৰু সেইটো হয়। হয় - হয়।
সেইটোয়ে বস্তুতটো কেনেকুৱা তাই তই এতিয়া ধৰি লোৱা মই মই এতিয়া লগাম বুলি ভাবিছো ন।
হম
মই মানে মোৰ হাতত কিমান টকা থাকিব লাগিব এতিয়া লগাবলৈ বৰ্তমান
এ- এক টকা নালাগে যদি বোলে তহতৰ দেউতাৰ নামত হেৰিটো নাই এক কাৰেণ্টৰ সেইটো নাই।
আহ,
সেইটো নামত তহতে দেউতাৰ নামত উঠাবলৈ অক এহেজাৰ টকা এটা লাগে। বাকী এক টকা নালাগে তোক মানে চলাই পৰ্যন্ত লগাই থৈ যাব এক টকা নলয়। পিছত তই খালি লোন টো মাৰিব লাগিব তোৰ ষাঠি হাজাৰ টকা লোন টো মাৰিব লাগিব। সিমানে
লোন লোনটো যদি আমিও যদি দহ বছৰ কৰো মানে এতিয়া মাহে মাহে পাচশ - পাচশ পৰিব হয় নে নাই।
অ - অ তেনেকৈ পৰিব পাচটাকে পৰিব।
এইবোৰ লছ নহয়টো আৰু মানে তোৰ কাৰেণ্টৰ বিল টোটেলি ফ্ৰীয়ে হৈ যাব অ,
ফ্ৰি হ'বতো। বোলে ৰিচাৰজ কৰিব লগা হলেও তোৰ ক'বা হেৰি তাৰ পৰা কাটি থাকিব ন তোৰ যিটো সোমাই থাকিব। পইচা কিবা ফিক্স চাৰ্জ এটা দিব লাগে। নাই স্মাৰ্ট মিটাৰ লগাব লাগিব।
অ, তহতৰ্ম স্মাৰ্ট মিটাৰ হেৰি এইটো কিবা মাহে কিমান আহে বিল মানে।
মই দুশ - দুশ ৰিচাৰ্জ কৰো।
এই হে মই সেই চলাৰটো নলগাওতে কথাটো কৈছো।
হয় সেয়াই নহ নহ আমাৰ প্ৰথম নৰ্মেল মিটাৰ আছিলে তাৰপিছত যেতিয়া চলাৰ লগালে তেতিয়া স্মাৰ্ট মিটাৰটো লগাইছে, এতিয়ালৈকে এক্টিভ হোৱা নাই যে চলাৰটো। এতিয়া কাৰেণ্টৰ বিল দি থাকিব লগা আছে।
অ হেৰি এইটো কি বুলি, নহয় আগতে নৰ্মেল ম কিমান হেবিল
আমাৰ দুশ তিনিশ তেনেকৈ আহে।
মাহে
মাহে অ।
আমাৰো আমাৰো তেনেকেই আহে বাৰু।
উম গৰমৰ দিনত বেছি আহে, এই এতিয়া মানে আমাৰ হেৰি, মই বাইছ তাৰিখে দুশ টকা এটা ৰিচাৰ্জ কৰিছিলোঁ দেই। তোৰ আজিলৈকে মানে ত্ৰিশ টকা এটা আছেগৈ নেকি? কি মানে আমাকে ইমান কাটিছে নহয়, এতিয়া গৰমৰ দিনত ফেন চলাই আছে হয় নাই। দুই তিনিখন ফেন চলি থাকে, তাতে আকৌ কাৰেট গলে ইনভাৰ্টাৰ। হয় আকৌ ইনভাৰ্টাৰটো মানে চাৰ্জ ফুল কৰোতে আকৌ কাৰেণ্টটো লাগে যে, সেইকাৰণে তোৰ মানে বেছিকৈ বিলটো আহিছে। গৈছে মানে পইচাটো কাট খাইছে মানে।
অ অ আমাৰ ইনভাৰ্টাৰ নাই বাৰু।
অ আমাৰো আগতে নাথাকিছে নাইছিলে এতিয়াই কেইদিনমানানৰ আগত লৈছো।
অ অ ঠিকে আছে তেতিয়া, এই নহয় মই মানে আইডিয়া টো লৈছো ৰে ত মাহে মাহেো এহেজাৰ ধৰি লও মই যেনিবা ধৰি লও মোক মই মাহে যেনিবা এহে হেজাৰ টকাই পালো। তাৰে তাৰে পাঁচশ যেনিবা ই ই এম আই কাটিলে পাঁচশ টকা মোৰ প্ৰফিট।
অ প্ৰফিট হয় প্ৰফিট থাকে আমাৰ মানে হেৰি ফাদাৰে মানে হেৰি কৰিলে বস্তু ততো এই বহুত বছৰ হৈ যাবে নে‌, সেইকাৰণে মানে তোৰ সোনকালে খতম কৰি দিওঁ বুলি ক
নহয় মানে এতিয়া কেচটো এনেকুৱা কি গম পা নাপা? তই যদি এতিয়া যদি দছ বছৰৰ কাৰণে যদি তই ল তোৰ মানে ইণ্টাৰেষ্ট ইন্টাৰেষ্ট লাগি লাগি মানে এমাউন্টটো বেছি যাব কিন্তু ত এতিয়া য পাঁচ বছৰ কাৰণে লৈছ নহয় তোমাৰ শু হ'ব আৰুতো পইচাও কম লাগিব, কিন্তু পিছকেইটা যেটো নেট প্ৰফিট হ'ব ডাইৰেক্ট।
অ সেইটো সেইটো কাৰণে সেইটোোৱে কৈছো। এতিয়া আমাৰ দেই, ইয়াত গাঁৱতে মানে এটা লগালে ন। তাৰপৰা তোৰ পইচাটো এইটি ফাইভটো সোমাই গ'ল। স কি কৰিলে তোৰ এইটটি ফাইভ টো সোমালে ডাইৰেক্ট উলিয়াই আনি মেলি বুলেট এখন ল'লে, ছেকেণ্ড হেণ্ডকে এতিয়া সি এইট ফাইভ টো মাৰিব লাগিব, কেনেকে মে স তাৰ লগত উঠাই দিয়া। সেইটো মানে তোৰ ষাঠি হাজাৰতটো বেলেগ হ'ব তাৰপৰা তোৰ যদি এইটটি ফাইভটো উলিয়াই দিলি এ এইট ফটি ফাইভটো দিব লাগিব। প্লাছ টু হেৰি দিব লাগিব এইটো কি হয় ইণ্টাৰেষ্ট দিব লাগিব। হেইটো কথা।
প্ৰফিটটো কাৰ হৈছে মইতো প্ৰফিটটো কেনেকে হৈছে মইতো বুজি পোৱা নাই মানে
প্ৰকিৃতটো সেইটোৱেই তই এতিয়া যদি প্ৰফিট মানে কি আৰু তোৰ এতিয়া দুই লাখৰ স্কিম ন এইটো বস্তুটো।
অ' অ'।
দুই লাখৰ টুৰ এক লাখ থাৰ্টি এইট থাউজেণ্ড সেইটো মানে টুৰ চৰকাৰে মানে দি দিয়ে এটা ষ্টেটৰ পৰা আহে এইটি ফাইভ ট ষ্টেট হেপ এইটো ষ্টেট নহয় এইটোটোৰ চেণ্ডেলৰ পৰা সোমাই, তাৰ পিছত আকৌ আৰু থাৰ্টি কিমানটা তোৰ ষ্টেটৰ পৰা সোমাই, সেই সেইকেইটা মানে লাভ। বাকী ষাঠি হাজাৰতটো তই সেই ঘূৰাব লাগে মানে, দুই লাখৰ পৰা। বুজিছ নাই?
অ' অ ', নহয় মানে মই এইটো কৈছোঁ যে, এতিয়াতো টো দি ডলৰটো যা দীঘলাটো, দীঘলাৰ লগৰো মানে লগাওঁতেও পইচা নগ'ল এতিয়াাতো ই এম আই দিওঁতেও পইচা নাই যোৱা মানে সেই তাৰ প্ৰফিটটো মানে বহুত
লাভ হৈছে আকৌ, অ তাৰ প্ৰফিট হৈছে। এইটোৱে মানে আমাৰও ইমান হেৰি কৰিব নোৱাৰিলে যে সেইকাৰণে পোৱা নাই আৰু
অ ঠিকেই আছে ন, তোৰ এনেকে হলে ন এক টকা
কাৰেণ্টটো লগোৱাৰ লগতো কথা আকৌ দেই, কিছুমানে এনে ভুলকে লগাই থৈ যায় বাকী পইচাটো নেপায় মানে মাহে মাহে যিটো
অ।